নমস্কাৰ সুসন্ধিয়া
হয় নমস্কাৰ
আপুনি
মই অলপ এই খেতি বাতি কৰি এ ৰাস্তাৰ ফালে অলপ ওলাই আহিছিলো বতাহ খাবৰ বাবে কিয়নো স্বাস্থ্যটোও বৰ দৰ দৰকাৰী
অ আপুনি খেতি অলপ দেৰিলৈকে কৰিলে যেন পাইছো আজি
হয় আজি ছটামান বাজি গ'ল প্ৰায়ে খেতি কৰা
হয় আপুনি কঠোৰ পৰিশ্ৰম কৰিছে মোৰ শুনি অতিকে আনন্দিত হৈছো কাৰণ কিয়নো অসমীয়া সমাজত থাকে খেতি বাতিটো আমাৰ কাৰণে আমাৰ তেজত থকা নিচিনা খেতি বাতি আমাৰ কাৰণে
হয় হয় আ আগতেতো আমাৰ বহুত দেৰি হৈ যায় কিয়নো আগতে আমি গৰুয়ে হাল বাওঁ এতিয়া আমাৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ ফলত আমি এতিয়া বিজ্ঞান প্ৰযুক্তিব বিদ্যাৰ ফলত আমি ট্ৰেক্টৰজাত এটা ইন্ধনৰ সহায়ত আমি সোনকালে এইটো আমাৰ মোৰ হাল বাই হৈ যায় সেইবাবে হয় হয় মই অকমান ঘেহাই গৈছো তাৰ বাবে মই খুবেই দুখিত
হয় বাকী
অ হয় মোৰ ঘৰত খবৰ খাতি খুবেই ভাল আপোনাৰ
অ আমাৰ ঠিকে আছো আমাৰ ঘৰত সকলোৰে ভাল অকমান আৰ্থিক অৱস্থাত ভুগি আছো যদিও মানে সকলো সুখত থকা নিচিনাই কিয়নো এইকেদিন অলপ মোৰ বেপাৰ বাণিজ্যত অকণমান বিপ সমস্যাৰ সৃষ্টি হৈছে আৰ্থিকভাৱে অলপ দুৰ্বল হৈ আহিছো সেইকাৰণে হয়তো কোনো বা অকণত খুটটো থাকি যাব পাৰে কিন্তু হ'লেও সুখীয়ে সকলোবোৰ
হয় তেনেধৰণৰ আৰ্থিক সমস্যা আমাৰো সৃষ্টি হৈছে কিয়নো আমাৰ এতিয়া খেতি বাতি কৰিব সময় পইচাৰ খুবেই দৰকাৰ
সেইবাবে আমাৰো আৰ্থিক পৰিস্থিতি অকণমান দুৰ্বল হৈ পৰিছে
হয় হয় হয় বুজিব পাৰিছোঁ হয়
হয়
বাকী আমাৰ যিহেতু নামঘৰত এখন ভাওনাৰ কথা পতা হৈছে আপুনিটো চাগে গম পায়ে
হয় মই শুনিছিলো সেই বিষয়ে
হয় হয় আমাৰ নামঘৰত এখনকে গজকেতু উপাখ্যান এ বুলি এখন নাটক মানে নাটক মেলা হৈছে তাকে কণ কণ শিশুসকল আৰু এনেকে গাঁৱৰ যুৱক যুৱতী সকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব আৰু দুদিনীয়া ভাৱে এনেকে ভাগৱত পাত পথৰো ব্যৱস্থা আছে দুই নম্বৰ দিনাখন আমি ৰাতিলৈ ভাওনা পৰিৱেশন কৰিম তাৰবাবে আপোনাৰ তাৰবাবে আপোনাক আমি ইয়াত এটা ভাও দিম বুলি ভাবিছো কি মানে সকলো ৰাইজৰ ৰাইজৰ অনুৰোধত মানে আপোনালে এটা ভাও থৈ দিয়া আছিলে আপুনি হয় এই টিকিৰা সুৰ নামৰ অসুৰ এটা আছে আপুনি চিনি পাই চাগে সেয়াত তিনটা মূ্ৰ থকা তিনিটা মূৰ থকা বা অসুৰ এটা আছে গজকেতুৰ উপাখ্যান ত হয় হয় সেই অসুৰটোৰ ভাওটোৰ কাৰণে আপোনাক বাচি লোৱা হৈছে গজকেতো ভাওতো ৰাইজে বিপুল দাবী কৰিছে যে ন অকল মই ল'ব লে বেলেগ কোনো তাৰ বাবে উপযুক্ত নহয় অকল মোকে বাছি লৈছে এইবাবে মই সেইটো ভাওঁ মই পৰিৱেশ কৰিবলৈ লম বাকী আপোনাৰ কাৰণে মানে সেই এই টিকিৰাসুৰ সেই ভাওঁটো মানে আপোনাৰ কাৰণে থৈ দিয়া হৈছে আপুনি যাতে সেইটো ভাও সাদৰেৰে গ্ৰহণ কৰে মই তাকে কামনা কৰো
হয় মই যিমান পাৰো চেষ্টা কৰিম কিন্তু খেতি বাতি চলি থকাৰ ক্ষেত্ৰত মই আপোনাক কথা দিব নোৱাৰিম সেইটো যে মই ভাওটো ল'ব পাৰিম হলো মই চাম
নহয় নহয় আপুনি আপুনি আপুনি মোৰ কথাটো শুনক কিয়নো আমি ৰাতি তি আপোনাৰ সকলোৰে দিনত কাৰ্যত থাকে নিজৰ কৰ্মত ব্যস্ত থাকিবলগীয়া হয় যিহেতু মইও নিজেই কৰ্মত ব্যস্ত থাকিব থাকিবলগীয়া হয় সেইকাৰণে মানে আমি অখৰাভাগ অখৰা ভাগ ৰাতি নামঘৰত মানে সাতটা চাৰে সাতটা মান বজাৰ পৰা আমি আহ অখৰা কৰিবলৈ আৰম্ভ কৰিম যিহেতু আমাৰ হাতত সময় অতিকে কম আছে
হয় আমি এতিয়া অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিবৰ বাবে এইখিনি পদক্ষেপ হাতত তুলি দিব লাগিবই
হয় হয়
আৰু এতিয়া মই জনামতে আমাৰ নামঘৰত কণ কণ শিশু বিলাকক আহ দিহা আৰু গায়ন- বায়ন শিকোৱা হৈছে
হয় হয় এইটো এটা বহুত ভাল পদক্ষেপ হাতত লৈছে কিয়নো অসমীয়া সংস্কৃতিৰ কথা ক'বলৈ গ'লে ভাওনা বৰগীত ৰাস ৰাস গায়ন-বায়ন আদি এইবোৰৰ যি এটা মহত্ব আছে সেই মহত্ব হয়তো বেলেগ মানুহে বুজি বুজি নাপাব কিয়নো আমি অসমীয়া আমি সৰুৰ পৰা অসমীয়া হৈ অসমীয়া আমাৰ তেজত আছে আমাৰ আমাৰ তেজত আছে যে ভাওনা ৰাস বৰগীত লোকগীত আমাৰ অসমীয়া সংস্কৃতিটো আমিয়ে জীয়াই ৰাখিব লাগিব আৰু আমি আগবঢ়াই নিব লাগিব আমি নৱপ্ৰজন্মক আমি দেখুৱাব লাগিব ভাওনা আচলতে হয় কি ৰাস আচলতে হয় কি আধুনিকতাই আদৰি ল'লেই নহ'ব আধুনিকতাৰ কোনো আধুনিকতাৰ মানুহে কিছুমান কাম সহজ কৰি তোলে কিন্তু হ'লেও তাৰ ফালৰ পৰা মানুহৰ বহুত অসুবিধাও আছে সেইটো আপুনি হয়টো বুজিব পাৰে আধুনিকতা আদৰি লোৱাটো মানুহৰ আমাৰ কাৰণে ইমান সহজ কথা নহয়
হয় এতিয়া আমাৰ অসমীয়া সংস্কৃতিটো উঠাই নিয়াৰ ক্ষেত্ৰত বিশেষ আছে আপোনাৰ আহ শংকৰদেৱ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদৱ মাধৱদেৱ আমাৰ নাইনপুৰত নাৰয়নপুৰত জন্ম গ্ৰহণ কৰিছিল আৰু
আহ শংকৰদেৱৰ কথাটো চবেই জানেই অসমীয়া সমাজৰ সকলো ব্যক্তিয়ে জানে
আপুনি কওকচোন বাৰু ক'ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল তো
অ শংকৰদেৱৰ জন্ম হৈছিল নগাঁও আলুপুখুৰী নামৰ এখন ঠাইত তেওঁ এজন বহুত সবল ব্যক্তি আছিল যিজন ব্যক্তিয়ে আহ বহুতো বৰগীত ৰচনা কৰিছিল
হয় হয় শংকৰদেৱৰ কথা ক'বলৈ হলে শংকৰদেৱৰ কথা ক'বলৈ হলে কথা কোনোদিন আদায় নহ'ব কিয়নো শংকৰদেৱে এ সাঁতুৰি ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ কৰিছিল সকলোৱে জানেই আৰু শঙ্কৰদেৱক আমি মহা পুৰুষ বুলি কওঁ কিয়নো কাৰণ তে খেতৰ সমান সবল স্বাস্থ্যৰ আৰু মানসিকভাৱে সবল এজন ব্যক্তিৰ আমি আমাৰ অসমত যে জন্মগ্ৰহণ হৈছিলে সেয়া আমাৰ বাবে বতি অতি আনন্দিত কথা অতি আমাৰ কাৰণে গৌৰৱৰ কথা আপুনি হয়তো ধৰিব পাৰিছে কিয়নো তেখেতে আমাৰ মাজত দি থৈ গ'ল ভাওনা সংস্কৃতিটো তেওঁ কিমান অংকীয়া নাটৰ পৰা আদি কৰি কিমান ভাওনা তেওঁ ৰচনা কৰিলে কেলিগোপাল তাৰপিছত পাৰিজাত হৰণ ৰুক্মিণী হৰণ ৰাম বিজয় আ আদিৰ পৰা ধৰি লৈ ভাওনাৰ লেখ ল'বলৈ হলে আমাৰ মাজত তেওঁ কোনো কোনোদিন মানে কৈ আদায় কৰিব নোৱাৰা কথাৰ নিচিনা হ'ব
হয় অলপ মোকো কবলৈ দিব আহ শংকৰদেৱ যেনেকে আমাৰ অসমীয়া সমাজ ত অ জীয়াই আছে তেনেদৰে আমাৰ জুবিন গাৰ্গো আমাৰ মাজত জীয়াই আছে কিয়নো জুবিন গাৰ্গ এজন হ'ল আহ অসমীয়াৰ প্ৰাণ কিয়নো তেওঁ এহেজাৰতকৈও অধিক গীত গাই থৈ গৈছে আমাৰ অসমীয়া সমাজৰ বাবে তেওঁ গীত বোৰ আমি শুনিলে আমাৰ দেহ মান জীপাল হৈ পৰে তেওঁৰ গীত শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছো তেওঁৰ গীতেই নহয় তেওঁৰ অ চলচিত্ৰ সমূহো অতি সুন্দৰ তাৰে এটা অন্যতম উদাহৰণ হ'ল অ মিছন চাইনা আৰু তেওঁ মৃত্যু হোৱাৰ আগত এখন অ চলচিত্ৰ তেওঁ আনিছে ছিলে সেইখনৰ হল ৰৈ ৰৈ বিনালে কি সুন্দৰ ভাৱে আহ তেওঁ অভিনয় কৰিছিল সেই চিত্ৰখনত আমি দেখিবলৈ পাইছিলো
জুবিন দাৰ কথা জুবিন দাৰ আপুনি জুবিন দাৰ কথা ক'বলৈ হ'লে আমাৰ হয়তো মোক অ শব্দৰ অভাৱ হৈ যাব কিন্তু তেখেতক আমি তথাপিতো আমি তেখেতৰ বিষয়ে কৈ আদায় কৰিব নোৱাৰো কিয়নো জুবিন দা হ'ল আমাৰ অসমৰ গৌৰৱ আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ তেখেতক জুবিন দা বুলি শুনিবলৈ হলে আমি গোটেই মানুহৰ মন দেহ পান মানুহৰ চকুলো বৈ আহে কিয় জুবিন দাই আমাৰ কাৰণে যিমান খিনি গান আমাৰ কাৰণে লিখি থৈ গ'ল সকলো সময় সাপেক্ষে শুনিব পৰাকে হ'লেও এটা গান জুবিন দাই লিখি থৈ গৈছে কিয়নো জুবিন দাৰ গানৰ তুলনা আমি ভূপেন হাজৰিকা দেৱৰ লগত কৰিছিলো কাৰণ ভূপেন হাজৰিকাৰ পিছতে আমাৰ জুবিন দা এনেকুৱা এজন ব্যক্তি আছিল যোনজনে আমাৰ কাৰণে কিমান কি কৰা নাই তেখেতলোকে অসমীয়া চলচিত্ৰ পৰা আদি কৰি আমাৰ কাৰণে কিমান হাজাৰ হাজাৰ গান লিখি থৈ গৈছে আৰু আমাক গাই শুনাই থৈ গৈছে তেওঁক কণ্ঠদান কৰা প্ৰতিখন চিয়ে চলচিত্ৰ মই চাবলৈ গৈছো কাৰণ কিয় আমি জুবিন দেশৰ মানুহ আমি জুবিন দেশৰ জুবিন ভাল পোৱা মানুহ আমি জুবিন প্ৰেমী মানুহ
অলপ মোকো ক'বলৈ সুযোগ দিব কিয়নো মোৰো কবৰ মন আছে আপুনি বহুত কথা পাতি দিছে আহ তেওঁৰ অসমীয়া বুলিয়ে নহয় তেওঁক সকলো জাতিৰ মানুহে ভাল পাইছিল কিয়নো তেওঁ জাতি হিচাপে ভেদ ভাৱ কৰা নাছিল তেওঁ সকলো জাতিকে সমান চকুৰে চাইছিল আৰু কোনোবা এটা কোনোবা এটা অনুষ্ঠান পাতিলে কোনোবা এটা অনুষ্ঠান পাতিলে বা কিবা পা -তিলে ভাওনা ৰাস থিয়েটাৰ সকলোবোৰ অনুষ্ঠানত তেওঁৰ এক - ফটো লগাই তেওঁক শ্ৰদ্ধা- -ঞ্জলি জ্ঞাপন কৰা হয় কিয়নো তেওঁ আমাৰ অসমৰ সকলো ব্যক্তিৰ মাজত এতিয়াও সোমাই পৰি সোমাই আছে সেইবাবে তেওঁক আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো
হয় হয় আৰু এটা কথা হ'ল কি জুবিন দাক জাতি চাট টি সেইবিলাক ভাগ ভেদ কৰা নাছিলে মানে কথাটো হ'ল কি অসম অসমত অসম বুলি ক'লে অসমত সকলো জনগোষ্ঠী পৰে যেনেকে কোচ কছাৰী দে বড়ো তিৱা ৰাভা সকলো ধৰণৰ জনজাতি আমাৰ অসমত বসবাস কৰে সেইটো কাৰণে জাতি বুলি কোনো কথা নাই অ জুবিন দাৰ কাৰণে সকলো সমমৰ্যাদা মানুহ
হয়
আমিও সেই জুবিনৰ জুবিনদাৰ আদৰ্শ লৈ পেলাই আমি সদায় আমি যোনেই হওঁক লাগিলে মুছলমান হওক এ তিৱা হওক বড়ো হওঁক ৰাভা হওক সকলোকে আমি সমান আদৰেৰে চাই যাব লাগে বুলি মই ভাবো
হয় আহ জুবিন গাৰ্গৰ আগৰ আমাৰ এজন ব্যক্তি আছিল যিজন হ'ল ভূপেন হাজৰিকা তেওঁৰ গীতবোৰো বহুত আদিম যুগৰ পৰা প্ৰচলিত হৈ আছে আমাৰ দেউতাৰ দেউতাকে তেওঁৰ গীত শুনিয়েই ডাঙৰ হৈছে তেওঁৰ যি সুন্দৰ গীত আমাৰ মাজত থৈ গৈছে তেনেদৰে আমাৰ জুবিন গাৰ্গেও তেনেধৰণৰ সুন্দৰ সুন্দৰ গীত আমাৰ মাজত থৈ গৈছে। কিন্তু ভূপেন হাজৰিকাতকৈও অত্যাধিক গীত আমাৰ জুবিন গাৰ্গে গাইছে। তেওঁ প্ৰায় এহেজাৰ তিনিশ নে এহেজাৰ আহ দুশ গীত আমাৰ মাজত থৈ গৈছে।
জুবিন হাজাৰ জুবিন জুবিন দাই আমাৰ মাজত চল্লিশ হাজাৰৰ ওপৰৰ গান আমাৰ মাজত ৰাখি থৈ গৈছে।
হয় হয় তেন্তে মোৰ অলপ ভুল হৈ গ'ল তাৰ বাবে ক্ষমা কৰিব।
হয় ভুল হোৱাটো স্বাভাৱিক কথা মানুহে ভুলৰ পৰাই প্ৰশিক্ষণ পায় ভুলৰ পৰাই মানুহে শিকে। সেইটো আমাৰ কাৰনে কোনো ডাঙৰ কথা নহয় কিয়নো আমি অস অসম জুবিন দেশৰ মানুহ জুবিন ৰাজ্যৰ মানুহ আমি জুবিন প্ৰেমী মানুহ হয় আমি ইজনে সিজনক যদি সময় সাপেক্ষে যদি আমি ক্ষমা কৰিব নোৱাৰোঁ সেইকন যদি আপোনাৰ শক্তি নাই তেতিয়াহ'লে আমি জুবিনক ভাল পাওঁ বুলি কোৱা অধিকাৰ আমাৰ নাই।
হয় অ তেওঁৰ তেওঁৰ যে যেতিয়া মৃত্যু হৈছিল তেন তেতিয়া আপুনিতো জানেই অসমৰ সকলোবোৰ মানুহ গোষ্ঠী বুলি নহয় সকলো জাতিৰো মানুহ তেওঁক লাষ্টবাৰৰ বাবে চাব গৈছিল। সেইটো কথাটো আপুনি ভালদৰে জানেই।
হয় হয় হয়।
আৰু তেওঁৰ গীত বোৰতো আপুনিও সৰুৰ পৰা শুনিয়েই ডাঙৰ হৈছে মই জানো। শুনামতে।
হয় হয়। বাকী আপুনি আহাৰ গ্ৰহণ কৰিলে নে?
মই এতিয়ালৈকে আহাৰ গ্ৰহণ কৰা নাই। মই অলপ আ বিশ্ৰাম কৰি আছোঁ। মই অকনমান ঘুৰিবলৈ আহিছিলো তাৰ পিছত এতিয়া মই ঘৰ গৈ পালো গৈ বিশ্ৰাম কৰি আছো।
হয় হয়।
বৰ্তমান আপুনি?
নাই নাই মোৰ আহাৰ গ গ্ৰহণ কৰিবলৈ হোৱাই নাই মানে কৰ্ম ব্যস্ততাৰ মাজত অলপমান মানে মই মানসিকভাৱে অলপ দুৰ্বল হৈ আছো যিহেতু মোৰ স সম্পূৰ্ণভাৱে মোৰ মানসিক অৱস্থাতটো বহুত বেয়া হৈ গৈছে দিনক দিনে।
হয় আজি যিটো গৰম পৰিছে তাৰ তুলনাতটো এনেকুৱা হ'বই। প্ৰায় আজি কি খেতি কৰোতেনেও বহুত সমস্যা দেখিলো। আগতে আপুনি চাব পাৰে যোৱা বছৰ আপোনাৰ গৰমৰ গৰমৰ উত্তাপ আছিল আপোনাৰ ত্ৰিছ পঁয়ত্ৰিছ চল্লিছ তেনেধৰণৰ এতিয়া আহি পাইছেগৈ পঁচপন্ন পঞ্চাছ। তেনেধৰণৰ কিয়নো গোলকীয় উষ্ণতা বৃদ্ধি বৃদ্ধি পাইছে সেইবাবে।
হয় হয় গছ গছনি কটাৰ ফলত আমাৰ বহুত সমস্যাই দে দেখা দিছে আৰু তাৰ ফলতে আমি এতিয়া তাপৰ তাপত আমি থাকিবলগীয়া হৈছে দিনে নিশাই।
হয়।
হয়। বাকী আপোনাৰ পৰিবাৰৰ